অ'। এ অকমান বাহিৰত ওলাই আহিছো, খোজ কাঢ়ি আছোঁ অকমান। খাই বৈ লয় । ডক্টৰে খাই বৈ লৈ, অলপমান খোজ কাঢ়িব দিছে।
উম, মই আকৌ খাই বৈ লৈ খোজ কাঢ়িলে খাই বৈ লয়, লৰিবই নোৱাৰো।
হয় নেকি, ইমান ক্ষীণ মানুহজনী যদি লৰিব নোৱাৰা
অ', খাই মানে খাই মানে বিচনাতহে কৰিব লাগে আৰু।
অ', সেইটো বেয়া অভ্যাস। অ', খাই বৈ লৈ অকণমান খুজ কাঢ়িব লাগে, তেতিয়া বোলে হজম হয়।
অ', খাই পেলাই আকৌ শুলে, টোপনি আহে নাহ।
হয়, হয় নেকি? তোমাৰ অভ্যাসটো বেলেগ আৰু ৰাইজত কৈ মানে বেলেগ আৰু, উম। হয় নেকি? অ', এতিয়া পিছে খালা নে নাই?
নাই বনাই আছে, এইফালেতো কালি অলপ ওলাই গৈছিলো, ইমান মানুহ খোজ কাঢ়িব যায় দুই
অ', হয়। অ', খোজ কাঢ়িলেও, লাহে লাহে খোজ কাঢ়িলেও কাম নাই, দৌৰি দৌৰিয়ে যাব লাগিব। মই আকৌ, মই আকৌ দৌৰি দৌৰি যাব নোৱাৰো দেই।
আপুনি অলপ বেয়া। আপোনাৰ নিচিনা মানুহ কিমান দৌৰি থাকে।
অভ্যাস হৈ গ'ল যে।
উম, একদম জোতা পিন্ধি একদম
হেই মই যে, জোতা পিন্ধিবও নোৱাৰো। সেইটোৱেতো প্ৰব্লেম আৰু।
শকত-শকত মানুহ, প্ৰথমে শকত শকত হৈ লৈ তাৰপিছত, দৌৰি থাকিম।
হয় নেকি?
আৰু কেইজনীমান আছে ছোৱালী। ছোৱালী কেইজনীমান আছে। সিহঁতে আহিব, আহিব পেলাই খোজ নাকাঢ়ে। মবাইল চাই থাকিব। মবাইল অলপ খোজকাঢ়িব আৰু ঘৰত যাবগৈ।
সেয়া কি আকৌ, সেয়া খোজ কাঢ়িলে কি কাম দিব।
সেয়া খোজকাঢ়িব। ভাগৰ লাগে সেইকাৰণে যাই গৈ।
চাগে। তাৰপিছত ঘৰত পৰা ওলাই আহি হে, আধা যায়, আধা মোবাইল চাই আৰু আধা যায়।
মোৰ লগৰজনীতো, ইমান ডাঙৰ গ্ৰাড পুৰা ঘূৰে, পুৰা দহ ৰাউণ্ড মাৰে।
হয় নেকি?
উম'।
অহ' স্বাস্থ্য আৰু কেনেকুৱা এতিয়া খোজ কাঢ়ে যে দৌৰে।
তাই শকত ন, শকত যে অলপ মানে শিন, তাই মানে এনেই খোজ কিয় কঢ়ায়ে, মানে আৰু নাবঢ়ে মানে বাঢ়িবও নালাগে। কওঁ, নকমেওঁ কিন্তু নাবা নাবাঢ়েও। সেইকাৰণে তাই মানে অহ, খোজ কঢ়ি থাকে আৰু। দৌৰি থাকে। নকমিলেও মানে নাবাঢ়িব ন।
মইও শকত হৈছো নহয়। সেইটো কাৰণে ময়ো দৌৰিব লাগিব।
অহ' তাই গ্ৰীণ টি খায় ৰাতিপুৱা ৰাতিপুৱা।
হয়, গ্ৰীণ টি মানে কি বুজি নাপাওঁ যে।
এ পেকেট পাই, গ্ৰীণ টি।
হয় নেকি, কেনেকে খাই মানে?
আনি ভিজাই পেলে। ।
পানীত ভিজাই।
পেকেট আহে, পেকেট খিনি পানীত ভিজাই থৈ দিয়ে। তাৰপিছত আৰু পেকেটটোত। উঠাই দিয়ে আৰু পানীখিনি গ্ৰীণ হৈ যায়, খাই দিয়ে।
হয়।
বহুত বেয়া লাগে, মই এদিন খাইছো। ভাল নালাগে ইমান বেয়া গোন্ধ। উম'। তাৰপিছত এটা পেকেট পাই চিয়া চিত। চিয়া চিতটো ৰাতি, ভিজাই থৈ দিব তাৰপিছত, ৰাতিপুৱা নেমু সেইবিলাক খাই।
নেমু কি? ৰসটো ৰস দি পেলাই খাই।
অহ' চিয়া চিতত নেমু দিয়ে। চিয়াচিত মানে এয়া। বুটৰ নিচিনা হয়। সেইখিনি ভিজাই থৈ দিব, তাৰপিছত ৰাতিপুৱা। ফুলি যায় গৈ, সেইখিনিতে নিমখ অকণমান দি আৰু মৌ অকণমান দি খাই দিয়ে।
হেৰি টা, বুটৰ নিচিনা যদি চোবাই চোবাই খাই
নাই, নাই, এইটো জেলি নিচিনা বস্তুটো জেলি। অহ'। সেইটো মানে, চুবাই খাব নালাগে আৰু মুখত দি পানীৰ নিচিনা খাব লাগে।
হয় অ', ময়ো খাম বাৰু, হেৰি কৰিবাচোন, নামটো দিবাচোন।
অহ', ‌চিয়াচিদ।
এ, পাহৰিয়ে যাম, মোবাইলতে দি থৈ দিবা। অহ', মেছেজ কৰি দি থৈ দিবা, নহ'লে আৰু পাহৰিয়ে যাম আৰু।
আৰু হেৰি খায়, তিয়হ খায় তিয়হ। একদম একো একো নালাগে, তিয়ঁহ খাব।
তিয়ঁহ মানে, কেনেকে খায়।
এনেইে তিয়ঁহ খায়, নহ'লে তিয়ঁহ আৰু দৈ মিক্স কৰি খায়।
এতিয়া এনে, ধৰি লোৱা বাকলি গছ-গুচাই খাই। নাই, নোগোচোৱাকে খাই।
নোগোচে, এনেকে খাই।
অনে, নিমখো নলয়।
নলয় একো একো নলয়, মানে নিজকে নিজে শাস্তি দি আছে, মই কি নাম, কি নাম, মানে এনে এনেকুৱা এনেকুৱা আৰু হেৰি, কোম্পানীত ৰুটি খাই, ৰুটি ল'ব। পাঁচটামান তাৰপিছত, পানীত ভিজাই ভিজাই খাই।
অহ', আঠটা মান ৰুটি খাই।
আৰে অহ, ইমান ৰুটি খাই।
হয় নেকি, অহ, পানীত ভিজাই যদি আঠটা ৰুটি খাব পাৰিছে আৰু। ভালে কথা বাৰু, আমি খাব নোৱাৰো যে।
অহ', পানীত নহ'লে, চেনী লৈ যাব চেনীত। পানী গুলিব, আৰু ৰুটি দি খাই থাকিব। আমি, নোৱাৰিম দেই ভাই।
অহ', । খাবই লাগিব আকৌ, ডক্তৰে যদি খাব দিছে, এতিয়া, খোৱা অভ্যাস নকৰিলে হ'ব নেকি।
উম, তাই আগতে আমি ভাত, মিঠাই কি কি খাই নাথাকো, তাই ৰুটি পানী
আমি হ'লে দেখা পালে খাবই লাগিব দেই, আমি সেনেকো নোখোৱাকে থাকিব নোৱাৰো।
নাইও ৰাক্ষহে, কিন্তু মানে সেয়াই আৰু মেইনটেইন।
অহ'। ধৈৰ্য ধৰি থাকে, ধৈৰ্য ধৰি থাকে, আৰু ভালে কৰিছে। নিজৰ স্বাস্থ্যটো নিজে। যত্ন লৈছে ভাল কথা, ঘৰত নাই যদিহে, বিদেশত আছে। এতিয়া অকমান নিজৰ স্বাস্থ্য নিজে ল'বই লাগিব নিজে যদি
আমি যি মন যায় তাকে খাওঁ যি মুখত আগৰ আহে চব খাওঁ
হয় নেকি হয় নেকি এ মতা ন অ মতা নোহোৱাই ভাল, কিয় জানা? হ'লে আমাৰ নিচিনা হ'বা উঠিলে বহিব নোৱাৰো বহিলে উঠিব নোৱাৰো। আঁঠুৰ বিষ, কঁকালৰ বিষ, ডিঙিৰ বিষ। চব বেমাৰ একো কৰিবই নোৱাৰো, বেমাৰ কাম কাম কৰিলে আৰু বেছিহে গা বেয়া লাগে শকত হৈ গৈছো যে লৰচৰ হ'ব নোৱাৰো। এতিয়া ক্ষিণ মানুহ আমি ভাব আৰু এই পেটৰ কথা নকবা আৰু। পেট বাহোতে বাহোতে একদম বহুত উজনে হৈ গৈছো আৰু সেইকাৰণে বোলে উ অ', সেইকাৰণে আঠুৰ বিষ হৈছে, মই একদম স সত্তৰ কেজিয়ে ডক্টৰে কৈছে সেইটো কাৰণে বোলে হেৰি আঁঠু বিষ হৈছে। গাটো বহুত গধূল যে গধূলৰ কাৰণে সেই হৈছে। বাপৰে বাপ, তাই তাই মোৰ হেৰি দহ কেজি বাঢ়িছে মানে উ ধৰি লওক মোৰ বয়সতকৈ হেৰিটো ষাঠি কেজিহে হ'ব লাগে। ষাঠি কেজি তলত থাকিব লাগে আৰু, এতিয়া মোৰ মানে দহ কেজি বাঢ়িছে আৰু। এতিয়া তাই আৰু উ বেছি বাঢ়িছে ইমান কম বয়সত।
তাইৰ বয়স টুৱেণ্টি চছেভেন।
অ' টুৱেণ্টি চছেভেন হলে এতিয়া তাই যদি সত্তৰ কেজি হৈছে বহুত বাঢ়ি গৈছে।
অ', কিন্তু তাই মুখখনো সৰু আৰু ইমান মানে শকত নিচিনা নালাগে তাই মানে বহুত মেইনটেইন আৰু চাত বিয়া আহি আছে না
বিয়া?
অ', মই আৰু মোৰ লগৰজনী এনেকুৱা খাওঁ যি পাওঁ তাকে খাওঁ, একো নেওঁ তাই সেইবিলাক একো নাখায় পিজ্জা, মমোজ, মেগি, পাাস্তা একো নাখায় ম
অ' হয় নেকি, নাখাই ভালহে কথা, এতিয়া তোমালোক হে বেয়া বস্তু খোপা খাই থাকা, এইখুপা খোৱা বাহিৰা বস্তু খোৱা বেয়া কথা। এটাই কাৰ মানে ভাল হৈছে।
আমি মানে কি ইমান নিজকে শাস্তি দিম নেকি যি মন যায় তাকে সাৰি জীয়াই থাকো বডিটো নাবঢ়েও নহয়, আমি অমৰ। যি মন যায় তাকে খাব ব।
হ।
আৰু তাই হাৱা খালেও শকত হৈ যায়।
হয়নেকি?
সেইকাৰানে।
অ' হ।
তাই পুৰা খোজ কাঢ়িব আগবেলা ভাটিবেলা, চিপ টোৱাই, এতিয়া মৰ্ণং ষ্টাইপ আছে ইভিনিং যাই ম নাইট শ্বিফ্ট থাকিলে মৰ্ণিং যায়। একদম। বায়ো শীণাই গল নহয়, তাই বহুত শীণাই গল বাই।
হয়।
উম।
অ' ৰাতি দুউটি থাকিলে আকৌ ৰাতিপুৱা খোজকাঢ়ে।
অ' ৰাতিপুৱা ডিউটি
এ ডিউটি কৰি আহে ডিউটি টচোন তাই হেৰি হৈ যায়, খোজকাঢ়া সেইটো হৈয়ে যায় কষ্টটো আৰু খোজ কাঢ়ে। অ' বহি থাকে মানে, অ' ভালে কৰিছে নহলে বা খোজকাাঢ়িছে বাৰু।
অ' মানে হেৰি হয় তাই আমি নাইচিফ কৰি আহি আমাৰ অৱস্থা নোহয় কাপোৰ দলিয়াই চলিয়াই আইদি চাইদি খুলি একদম বহি বিচনাত পৰি যাওঁ। আৰু তাই একদম চব কাপোৰ চাপোৰ খুলি গা ধুই কাপোৰ পিধি ডাইৰেক্ট খোজ কাঢ়িব যাব।
হয়।
উম, আৰু তাৰ পৰা আহি যি নাগ বজাই শুৱে।
অ' ভালে এটা ভাগৰ লাগে যেদিয়া তেতিয়া টোপনিতটো ভাল হয়।
উম, আৰু বি চিফ্ট হলে তাই ৰাতি আহিয়ে লগতে শুই যাব, আমি নুশু দুটা তিনটাত শু, তাই আহি বাৰটাত, এঘাৰ ৰটা চাৰে এঘাৰটাতে শুব, আৰু ৰাতিপুৱা পাঁচটা বজাত উঠে খোজ কাঢ়িবৰ কাৰণে।
হম।
আমি পাঁচটা বজাতো ঘোৰ টোপনি বেয়া কষ্ট কৰে।
হয় নেকি?
ইমান বডি মেইনটেইন
অ'।
আৰু আমাৰ কাম নাই।
উম, সেনেকুৱা কৰিব শিকিবা আকৌ তাইৰ পৰা, নিশিকিলে হ'ব জানো?
অ'। মইচোন হেনেকুৱা কৰিব লগা হ'লে চোন বতাহত উই যাম। অহ। অ' খতমে হৈ যাম, কিন্তু তাতো বহুত ক্ষীণ মানুহ আহে খোজ কাঢ়ি ফুৰে।
তোমাতকৈ ক্ষী-ক্ষীণ আছে নে নাই?
এ বহুত খিনি মানুহ আছে।
অ', ম আমি ভাবো কি তুমি এ ক্ষীণ নেকি
মোৰ লগত বহুতখিনি মানুহ আছে। সিহঁতক দেখি মই ভাবো মইটো শকতে।
অ', অ', তোমাৰ উপৰৰজন যে হেৰি নিচিলা, কিবা কাপোৰ নিচিলা বহুত শকত বোলে তেওঁ হেৰি কি ভাল অ', সেই কাপোৰটো হ'ল নে নাই? কাপোৰ এটা নিচালা যে, তোমাৰ ওপৰৰ সেইজন কি নাম কয় ওপৰত যে কাম কাম কৰে
এতিয়া কাপোৰতো হ'লনে নাই? গাত খাইছেনে নাই কাপোৰটো, শকত বোলে বহুত।
হ'ব দিয়ক নহ'লে মই ভাত খাওগৈ।
হ'ব।
উম উম উম।